অ অ শুনিছ কিয় অ কি কৰিছা
এ কি কৰিবা আৰু এনে আছ তুমি কি কৰিছা
আছো দিয়া এনেই বতাহ মাৰি আছে বাহিৰতে তাকে বত বত ইছ গৰাৰ তুতি লগত মানে আম খাব লৈছো ঘৰৰ আম পাৰি আনি
উম আম লাগিছে উম আহিলে লৈ আহিবা আহিলে লৈ আহিবা ইমান গছ আছে মানে
অ, কেইবাজোপাও আছে তাকে এ মানে অকল আধা পক এইজোপা মানে অকণ পিছতিয়া হেৰি এজোপা মানে তোমাৰ কি হল পকি শেষ হ'ল এতিয়া খাই গৈই শেষ এতিয়া এজোপা মানে আধা পকা আধা কেঁচা হৈছে যে তা পাৰি এই পিহনাত পিহিবলৈ তাকে খাব লৈছো। কেতিয়াবা এনেকে ভাল লাগে নহ। বহুত এই তুমি কিনাটোৰ নিচিনা নহ নহয় আৰু এইটো এতিয়া ঘৰৰ যে একে মানে গোন্ধটো যে তোমাৰ ভাল লাগে গম পাইছানে।
গাঁৱৰ আমবিলাক এনেও চাবাচোন সোৱাদটো বহুত ধুনীয়া নহ
অ, বহু ধুনীয়া তোমাৰ টেঙা হলেও মানে সেইটো টেঙাটো বেলেগ ধৰণৰ এটা হেৰি হয় কিনি অনা লাগিলে মিঠাটোও ভাল নালাগে চাবাচোন এতিয়া মানে আমি কি ঘৰুৱা আম খাই-খাই মানে কিনা আমটো তোমাৰ একে ভাল নালাগে সোৱাদ
ভাল নালাগা হৈ গৈছে হয়নে এই আমাৰো কেয়ে গম পাইছা ঘৰত যদিও আম নাই মানে এই ওচৰৰ কোনোবা-কোনোবাই দিয়ে যে হয় তাৰ পুৱাই আনি পেলাই তোমাৰ সেয়া মই এবাৰ বেছি খাইছো মানে দোকানৰ পৰা আনিলো। আনহাতে সোৱাদ নাই অ, আমবিলাক।
নাই নাই আমাৰো মানে ওচৰ পেহী এগৰাকীয়ে মানে আমাৰ ঘৰলৈ আহোতে তেনেকে লৈ আহিলে দু দুটা আম মানে কিনা আম আৰু এ মানে এতিয়া খাই ভাল লগা নাই এক খাই-খাই আৰু এজোপা আছে মানে আমাৰ খুব মিঠা। সেই কাৰণে তোমাৰ খুবেই ভাল লাগে, কি বনালা এতিয়া ভাতৰ
ভাত মানে অ ভাত এয়া বনাই পেলাই তোমাক কচু বনালো। কচু আৰু কলা কচুতো খোৱা নে এনেই অ কোলা কচু আৰু লোকেল মুৰ্গী এটা উম খুব ভাল খোৱাটো। সেয়া কি মানে জানা উম সেইটোৱে সেইটোৱে বহুত ভাল
বহুত ভিটামিন আৰু তুমি লোকেল মুৰ্গীৰ লগত কছো বনালে অ কিছু কিছুমানে বনাই মানে তোমাৰ এইয়া যে তোমাৰটো কি কলডিল কলডিলৰ লগত সেইটো বোলে ধুনীয়া হয় খাবলে।
খাই পোৱা নাই দেই আজিলৈকে।
অ মইয়ো পোৱা নাই তাৰ পিছত মোৰ এটা মই এইটো ভাল পাওঁ তোমাৰ তিলৰ লগত তিলৰ লগত যে মাংস বনালে তিলৰ মাংসটো খুব ভাল লাগে তিলৰ তিলৰ সোৱাদ এনেও ভাল লাগে তোমাৰ চাবাচোন তুমি চাটনি অ তোমাৰ চাটনি তোমাৰ কিছুমান যে মাছৰ আঞা
অ উম বহুত ভাল লাগে তোমাৰ খালি তিলৰ আঞ্জাত খালি খাৰ হে দিয়ে হনে সাৰ দি পেলাই মাছ বনাই যায় সিহঁতে সেইটোতো খাই আৰু ধুনীয়া লাগে তোমাৰ।
মই যে তিলৰ চাটনিও ভাল পাওঁ আকৌ তিল পিঠাটোও ভাল পাওঁ।
লাগে উম।
টো ভাল লাগে। তিলৰ মানে, ভাজি পেলাই যেতিয়া গোন্ধটো ওলাই, চাবাচোন কিমান ভাল লাগে তোমাৰ।
যে তুমি যেতিয়া তিলৰ পিঠা বনাব, চব মানুহে ন তিলটো ভাজে গোন্ধতো বহুত
ভাজে অ, আৰু বহুত ভাল লাগে যেতিয়া খুন্দি ভজাৰ পিছত যে আমি খুন্দি দিওঁ যে।
অ খুন্দি দিওঁ যে, আগতে মানে তোমাৰ ঢেঁকীতে খুনে নহয় বহুত। বহুত বনাই ন আগৰ মানুহে বহুত পিঠা বনাই, এতিয়া কমি গৈছে উম, উম।
পিঠা বনোৱা সময়ত মানে সৰহ হয় যে, ভাজি লওঁ আৰু জুইত অলপ। কেৰাহী পাতি ধুনীয়াকে ভাজি তিলখিনি ডেকীত খুন্দি লও তেতিয়া অলপ খুন্দি পেলাই থয় দিওঁ মানে গ গম পাইছানে খুন্দি পেলাই থৈয় দিওঁ কেতিয়াবা চাটনি খাব অ অলপ দিলা তুমি ধুনীয়াকে মছলা দি খাবলৈও ভাল আলু মছ আলু অ আদা নহৰু মচলা দি
উম উম সেইটোৱে সেইটোৱে বহুত ভাল লাগে মই কি জানানে মানে চন্দা মাছতো বিশেষকে খোৱাতো বেয়া কিন্তু মই তিলৰ আঞ্জাৰ লগত মানে চন্দা মাছ টোহে দিলে বেছি সোৱাদ এটা পাওঁ আহ আহ অ অ ভাল লাগে খাবলৈ আহ অ আহ এ আজিকালি লোকেলটো পোৱা যায় যে সেইটোয়ে খাওঁ বাও বেছি ভাগ, উম চালানীটো নাখাও। আৰু উম,
এইটো তোমা কিবা এটা গোন্ধ ওলাই।
গোন্ধ ওলাই অ আচলতে কি জানা বৰফত,
থৈ থৈ এতিয়া বহুত দিনৰ পৰা উম কিমান দিনতে আনি তেনেকে বৰফত থৈ গোন্ধ ওলায়।
উম এতিয়া তুমি মানুহে চাবাচোন এদিন ঢুকোৱাৰ পিছত যদি দুই তিনিদিন থয় মানুহজনৰ পৰা এটা বেয়া গোন্ধ আহে। এ ন এতিয়া ধৰি লোৱা বৰফত দি থৈ কাৰণেহে মাছটো ধৰি লোৱা ভাল হৈ থাকে কিন্তু মাছ বস্তুটো বেয়াই হৈ যায় ক'বলৈ গলে ন সেইটোয়ে যেতিয়া সেই বেয়া মা আমি খাওঁ আমাৰো বেমাৰ চেমাৰ বিলাক হয় সেইকাৰণে তোমাৰ চালানি মাছত বেয়াই গম পইচা বেয়া উম বহুত বেমাৰ আজাৰ সেইটোৱে সেইটোৱে।
এতিয়া ভাল হৈছে দিয়া আমাৰ মানে চবতে আৰু দিয়া পানী হৈছে নহয় লোকেল মাছ মাছৰ ওজান আহে যে এতিয়া তোমাৰ সৰু সৰু মাছ খিনি
হয় আকৌ বহুত ধুনীয়া আমাৰ আজি তাকে ৰাতিপুৱা মাছৰ মানে মানুহ এজনে দি থৈ যায় নহয় তোমাৰ এই ভাঙন মাছ একদম কণী থকা ভাঙন মাছ। মানে তোমাৰ ডাঙৰ ডাঙৰ তোমাৰ চাৰিটাতে ধৰি লও তোমাৰ তিনি পুৱা মান হৈছে আৰু তেনেকুৱা অ
তাত মাছ খাবলে আৰু ধুনীয়াকে আমাৰ এতিয়া চোৱাচোন নদীত খৰিয়াবা বিল খাল বিল চব আছে যে মানে কি হয় এইকেইদিন তোমাৰ মাছ খাবলে টেনচন নাই।
টেনচন নাই ন।
ধুনীয়াকে বেপাৰী খিনিও কিন্তু লোকেল মাছ খিনিয়ে পাই। যে লৈয়ে আহে তেওঁলোকেও দেই আৰু তোমাৰ ওচৰতে বজাৰ যেতিয়া মানে কি হয় পোৱাই যায় আৰু ইমান কষ্ট নাই, তাৰপিছত এইকেইটা দিন যোৱাৰ পিছত অলপ দিক দিগাৰ হয় আক, তোমাৰ তেতিয়া সেই তেনেকুৱাই খাব লগা হয় কেতিয়াবা
চালানিকে আনি, আৰু কি জানানে? মাছ বিলাক এতিয়া ধৰি লোৱা মিয়া বিলাকে আনি দিয়ে যে ৰাতিপুৱাই পুৱা, কিন্তু সিহঁতৰ ঈদৰ কেইদিন মানে সিহঁতে একো বেছিব নাহ হে গম পাইছা নে? অ সেই তেতিয়া তুমি একো নো
নোপোৱা নোপোৱা উম, সেই আৰু অহ। এইকেইটা দিন পাওঁতে খায় লব লাগে। আৰু তোমাৰ এনেকে লোকেল মুৰ্গীটো পালে মাজে মাজে তোমাৰ খায় থাকিব লাগে ল'ৰা ছোৱালীকো খুৱাব লাগে ভাল, এ ডাঙৰ মানুহে এতিয়া তুমি চুপ বনাই যদি বস্তুটো বেছি মছলা দিয়াতকেও এ বইল বইল কৰি বনালেও খায় ভাল লাগে চাবাচোন, তুমি কেতিয়াবা মানে এনেকুৱা হয় গৰমত তুমি ইমান মছলা দি বনাতকে তুমি এনেকে বইল কৰি মাংসটো বনাই খাবা, খালি এ আদা নহৰু পেষ্ট এটা দিবা বা জালুকৰ গুৰি অলপ দি বিলাহী কুটি দি ভাপত বনালে কিমান ভাল লাগে ন
টেঙা যে থাকে যে গাছ টেঙাও দি দিওঁ অ গাচটেঙাও দি দিওঁ তুমি বহুত ভাল খোৱাতটো গম
আমাৰ এইয়া যে পইতা ভাতৰ লগত তুমি যেতিয়া গাছ টেঙা অলপ খাবা একে পেট ধুনীয়া ঠাণ্ডা পেলাই
সেইটোৱে সেইটো কাৰণে ধৰি লোৱা হেৰি নাখাওৱে। উম সেইটো কাৰণে হেৰি নাখাও গম পাইছা মচ চলা চলা ইমান সেয়া আজি মানে কি কৰিছো ভণ্টিৰ ভন্টিও বেমাৰ গম পাইছে, সেইকাৰণে বোলো অকণমান বোলো ক'লা কচু অকণমান তেজৰ কাৰণে খাও।
অ অ ভ ভিটামিনৰ কাৰণে অ তাই গাৰটোত অলপ শক্তিও পাব খাই দিয়াৰ পিছত অ অ চুব খিনিয়ে খাওঁ গোটেই ভিটামিনটো চুব খিনিত মানে যায় ন সেই জোলটোত যায়গে নহয় তোমাৰ সেইখিনি খালেও ভাল পাব
অ সেইটোৱে ঘৰত মানে যদি কাৰোবাৰ গা বেয়া হৈ থাকে মনতটো খুব
এই গোটেই ঘৰখনেই মানে অসুস্থ যেন লাগে চাবাচোন মানে এজন যদি অসু সুস্থ হৈ থাকে নহয় বেমাৰ আজাৰ হৈ থাকে গোটেই ঘখনে ভাল
তাতে সৰু পোৱালীৰ নিচিনা যে তাইক আগৰ পৰাই ৰখোৱা যায় হয় সেইটো কাৰণে তাই কিবা এটা হ'লে মানে আৰু তুমি চোৱাচোন তাই একে উশাহটো যেতিয়া বন্ধ হৈ গৈছিল আমাৰ কেনেকুৱা এটা কণ্ডিশন হৈ গৈছে ন সেইখিনি সময়ত মানে কি কৰিম কি ন
তাকে তাকে অ এই বেমাৰ যিয়েই নহওক তোমাৰ সৰু হওক উ ডাঙৰ হওক মানে কি হয় মানে এনেকে থাকিলে কন চন মাৰি গা চা বেয়া হৈ থাকিলে গোটেই ঘৰখন ভাল নালাগে হয় ন তেনেকে খোৱাবা এইবোৰ অলপ এইয়াত দুপৰটেঙা পাত বা মানিমুনি ৰস
অ আকৌ এই দুবৰি মনটো বোলে ভাল দুবৰী বনতটো বোলে ভাল উম সেইটো ৰসো খুৱাইছো গম পাইছা মানে কি জানে ডায়েৰয়া টাইপ হৈছে মানে তোমাৰ পেটৰ প্ৰব্লেমটো খাইছে যদিও মানে
মানে কি জানা কেতিয়াবা গৰম সোমালেও এই মানে তেনেকুৱা হয় ভিতৰৰতত
আচলতে কি জানানে জ্বৰ টো অ জ্বৰ টো হ'ল লগতে তাই মানে এতিয়া গৰমতটো বেছি যে এইকেইদিন সেইটো কাৰণে তাই পেটৰ প্ৰব্লেমটো হৈছে নেকি মোৰ এনেকুৱা অনুমান
কেতিয়াবা মানে সেইটোে তুমি আমি গৰমত যেতিয়াাকে পুৰা গৰমৰ পৰা আহ লগতে পানীত ঠাণ্ডা পানী খাই দিও কেতিয়াবা তেনেকে গৰম সোমাই যায় যে তোমাৰ সেইটো কৰিব নালাগে মানে কি অকল আৰু এনেকুৱা পানী পিয়াহ লাগে ন খাই দিও তৎক্ষণাত সেইকাৰণে যে কয় উম কৰবাৰ পৰা আহিলে তুমি অকনমান মানে জিৰণি লৈ লাহেকে পানী এগিলাচ খাব লাগে গা ধুব লাগে।
এনেকুৱা এটা গৰম হৈছে তুমি যদি পিয়াহ লাগি আহে কেনেকে নো নাখাবা ই দিয়াচোন, এনেকুৱা লাগে যে ঘৰত গৈ পানী এগিলাছে জল্দি-জল্দি খাওঁ। আৰু গাত মানে পানীয়ে ঢালি দিওঁ এনেকুৱা নিচিনা লাগে হে। মোৰ ইমান অশান্তি হয়, অ সেই টো কাৰণেতো তোমাৰ অসুবিধাতটো হয় গম পাইছা, সেই কাৰণে চাগে গৰম দিনত মানুহৰ বেমাৰ বেছি হয় নেকি কবলৈ গ'লে, ঠাণ্ডা দিনত নহয় চাবাচোন, অ। অ অ সেইটো টো কাৰণে কিন্তু তুমি চাবাচোন ঠাণ্ডা দিনত নহয়, নহয় একদমে নহয় কাৰণ কি জানে আমি তাতে মচলা বিলাক খাই থাকো জ্বলা-চলা খাই থাকো ঠাণ্ডাত, ঠাণ্ডাতো তোমাৰ
অ অ আৰু বেছিকে ভজা বস্তু বোৰ হয়নে মচলা থকা। তেল মছলা বেছি থকা কিন্তু সেইটোয়ে আৰু মানে বতৰৰ লগত কথা ন। এতিয়া তুমি গৰম বতৰত সেই গৰম বস্তুবোৰ খাই দিব নোৱাৰিবা।
নোৱাৰা নোৱাৰা অ আজি এতিয়া ইমান এটা গৰমত তুমি যদি গৰম বস্তু তু খাই দিলা তোমাৰ পেটত গৈ পেলাই সেইটো গৰমেই কৰিব গৈ গৈ পেলাই।
চাহ একাপ খালে মানে তোমাৰ এনেকুৱা লাগে মানে ইমান গৰম লাগ আহে নহয় গৰমে গৰমে চাহ কাপ, খাই দিয়াৰ পিছত বেছি গৰম লাগি যায়।
তুমি জানেনে সে গৰম বস্তুতটো খালে তোমাৰ অপকাৰহে নকৰে কিন্তু, তুমি তাত যদি ঠাণ্ডা কৰি পেলাই যদি খোৱা উম উম গৰমে হৈ থাকে গৰমে গৰমে কাটি দিয়ে, সেইট
ঠাণ্ডা পেলাই দিলেমাৰ শীৰটোত মানে সেইোৱে। ঠাণ্ডা পানী খাই দিয়াৰ লগে লগে মানে অপকাৰ হৈ যায়, তেতিয়া তোমাৰ। পেটৰ প্ৰব্লেম হ'ব, জ্বৰ হ'ব, চৰ্দি হ'ব, কাহ হ'ব।
তাতে কি হৈছে ৰ'দ দি আছে কাৰণে ধূলি বিলাক বেছি হৈছে তোমাৰ এইকেইদিন। বেছি হৈছে।
মাজে মাজে তথাপিও বৰষুণতো আছে বুলিহে।
উম সেইটোৱে দিয়া ভাত খালা এনে তুমি, অ দিয়া বা- ব হ'ব দিয়া।